হয়, গুড মৰ্নিং
হেল্ল' গুড মৰ্ণিং অ, আপোনাৰ খবৰ কেনেকে?
অ, খবৰ ভাল আৰু আপোনাৰ খবৰ কেনেকুৱা?
মোৰো খবৰ ভাল বাকী আপোনাৰ ফেমিলি? নাই, পৰিবাৰৰ সদস্যসকলৰ কেনেকুৱা খব
অ, চ, চবৰে ভাল পৰিালৰ স, সমান চবৰে আৰু আপোনাৰ ভাল নে সবৰে।
আমাৰ ফালেও চবেই ভাল ব্ৰেকফা কৰিলে, ন।
অ, ব্ৰেকফাষ্ট কৰিলো আৰুপনি
অ, মই কলো কি কৰিলা বষ্ট
ব্ৰেকফ আপ এইটো চাহ খালো চাহ দি বিস্কুট আৰু মানেটো ৰুটি খালো।
আহ।
লাইছে
আহ।
আৰু আপুনি, আপুনি কি খালে?
মইতে মানে আমাৰ প্ৰায় ৰাতিপুৱা মানে ধৰি লওক ভাত খোৱাই হয়, না। মানে ৰাইচ ভাত হয় আমাৰ। যিহেতু অসমত থাকোঁ আমাৰ প্ৰিয় ভাতেই হয়। যে, আমাৰ উম। ভাত, ভাত খাইছোঁ ভাতৰ লগত আপোনাৰ ভোল, আলুৰ ভাজি, দালি বাছ
উম, ক'ব গলে অসমত প্ৰও আমাৰ এইটো চাহ হয়, আমাৰ। চাহ যিহেতু ফেমাচ অসমত সেই চাহও খাইছে সেইকাৰণে। চাহটো মানে ফেমাচ হয় কি ফেমাচ হয়?
অ, চাহটোতো বহুত বিখ্যাত এতিো আমাৰ চাহ বাগানো আছে ন, অসমত আমাৰ চাহ আমাৰ অসমৰ পৰাই চাহ ইম্পৰ্ট হয়। বাহিৰা দিলহিত চেলহি জোগাত আকৌ ফৰেন কানট্ৰি টো, হয়।
উম, চজ
এইটো আমাৰ অসমৰ পৰাই হয়, চাহ।
অসমৰ পৰাই মানে পুৰা মানে ৱৰ্ল্ডত মানে বিয়পি পৰিছে এইটো আৰু
আহ, আৰু আমাৰ অসম্টোো চাহ বাগিচাত কনে বিখ্যাত।
উ, হয়, সেইটো হয়।
আমাৰ অসমত এ-এটাই বস্তু নহয় যে বোলো চাহৰ কাৰণে বিখ্যাত। এশিঙীয়া গড়ৰ কাৰণেও বিখ্যাত। এশিঙীয়া গড় কতো পোৱা নাযায় ন।
হয় হয়।
এই যে তাৰ এটাই ৰাইন বুলি কয় এশিঙীয়া গড়, ইও এই আমাৰ মানে অসমৰে প্ৰজাতি অসমতে পোৱা যায়। অসমৰ বাহিৰত পোৱা নাযায়।
অসমৰ বাহিৰত পোৱা নাযায় হয়। কিন্তু এশিঙীয়া গড় তোমাৰ কাজিৰঙাত দেখা পাইছো।
বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে চাবৰ কাৰণে। টুৰিষ্ট বিলাক ফৰেইন কানণ্ট্ৰিৰ পৰা আহি বেলেগ বেলেগ জোগাৰ পৰা আহিব, চাই যায়, ফটো-চটো মাৰে, অ কাজিৰঙা কাজিৰঙা জোগা বিলাক। ফুৰিবা আহে না। তেতিয়া। আমাৰ গড়টো আকৌ মানে আমাৰ অসমৰ প্ৰাউড হয় মানে প্ৰাইড হয় আৰু ক'ব গলে।
হয় হয় আপোনালৰ এইফোলে বৰষুণ দিছে নেকি?
আহ হয় দিছে কিন্তু কালি এ কালি নহয় পৰহি ৰাতি বৰষুণ দিছিলে দেই।
উ আজি মানে দি-দিছে নেকি? এই
আজি আজি চাগে দিছে নেকি, মানে মোৰ গম পানাই বুজিছা। মইতো শুই আছিলো কিন্তু বিজুলী-চিজুলীো গং কাম কৰিছে।
অ শুই আছিলে আপুনি।
উম কিন্তু ধেৰেকনিও মাৰিছে। কিন্তু মানে বৰষু দিছিলে না মানে অলপ টোপনিত থাকো না ৰাতি এইটো কাৰণে ক'ব নোৱাৰো মই। কিন্তু যিহেতু অলপ ভাৱ সেনেকা কৰিছিলে। আপোনালোকৰ তাত দিছে নেকি?
নহয় দিয়ে আছে, এতিয়াও দিয়ে আছে বৰষুণ হয় অলপ অলপকে মানে আজি ইমান মানে গ-গৰমো নাই আৰু ঠাণ্ডা আজি ভালে আছে আজি
হয় হয় আমাৰ ইয়াতেতো কিন্তু পুৰা ৰ'দ ওলাইছে। পুৰা ৰ'দ ওলাইছে আমাৰ
আমাৰ এইফালে ওলোৱা নাই ৰ'দটো।
আমাৰ ইয়াতে বহুত গৰম অ, কি কবা আপোনাক, কি কম আৰু আপোনাক, বহুত গৰম আৰু ইয়াতে। ইমান ৰ'দ ওলাইছে, ইমান ডিহাইড্ৰে্চন হৈ গৈছিল মোৰ ৰ'দৰ কাৰণে, গৰমৰ কাৰণে। এনে মানে হাল্কা -হাল্কা খানা খাইছো, জানে সেইকেইদিন মানে। গৰমত অলপ হালকা খানাই খাব লাগে। হিচাপত বেছি মা মছলা দি কিনে খোৱাটো পেটত কাৰণে ভাল নহয়।
উ হয় সেইটো হয়। মাংসও খাব নোৱাৰি গ-গৰমত সেইটো
অ মাংসটো আপোনাৰ হেৰি গৰম বস্তু হয় না এইটো আমব্লাডেড বস্তু হয়। মানে তাৰ মানে এই মাংসটো মানে একদম গৰম বস্তু। কিন্তু মাছ খাব পাৰিব মাছ মাছটো মানে কল ব্লাডেড হয় গা তাৰ কাৰণেও ভাল, খাবলৈও টেষ্টি মাছটো, গৰম দিনৰ ঠাণ্ডা বস্তুতো।
হয়। এইটো গৰমত মানে হাঁহৰ মাংসটো মানে একে-একদমেই খাব নোৱাৰি। কিন্তু বেলেগ মাংস অলপ-চলপ খোৱা যায়।
হাঁহৰ মাংসটো গৰমত বহুত মানে বেয়া হৈ
হয় হয় এইটো ঠিক কৈছে অ হাঁহৰ মাংসটো বহুত বেয়া আৰু হাঁহৰ মাংসটো কি হয় জানে হাঁহৰ মাংসটো খালে আকৌ গাৰ পুৰণা বিষো উঠে হ হ হাঁহৰ মাংসটো কি? পুৰণা বিষ-চিষ থাকিলে কাক কঁকালৰ বিষ বাতৰ বিষ আপোনাৰ বা ধৰি লওক আপোনাৰ যদি কিবা আহ হাতে - চাতে মানে এই বাহু - চাহুত যদি কিবা ধৰিলোক আপুনি আপোনাৰ বিষ-চিষ থাকে হাঁহৰ মাংস খালে সেই বিষটো উঠে গম পাই
উম হ গম পাও
উম এ হাঁহৰ মাংস হাঁহৰ ডিমো খাব নালাগে হাঁহৰ ডিমো খালে মানে গা বেয়া হোৱা চানসেছ থাকে হাঁহৰ মাংস হাঁহৰ দিম কিন্তু তাৰ বাৰে মুৰ্গী বা ব্ৰইলাৰ খালে ইমান মানে ই নাই এইবিলাক একো চানচেচ নাই উম
আৰু এটা কথা আপুনি এইটো এ এষ্ট্ৰ'লজাৰ নাম অ শুনিছেনে
কোনটো এষ্ট্ৰ'লজাৰ অ এনেইতো এষ্ট্ৰ'লজাৰ জানো গম পাও এই যে ভৱিষ্যত-চবিষ্যত চা যে গ্ৰহ-চ্ৰহ চাই যে
গ্ৰহ চাই আৰু মানুহৰ ভৱিষ্যও চাই ত আপুনি এইটো জোতিষিবিলাক আপুনি বিশ্বাস
উনিচো।
অ শুনিছে গম পাইছো কিন্তু এইটো জতিশীল যে মানুহৰ যে এইটো ভৱিষ্যত চাই দিয়ে মানে কি কিছুমান আছে আকৌ হাতটো চাই মানে হাতটো চাই কিনে মানে কৈ দিয়ে এনেকুৱা এনেকুৱা হ'ব আগলৈ তোমাক কাৰিয়াৰত কি হ'বা ডক্টৰ হ'বা নে ইঞ্জিনিয়াৰ হ'বা মানে চব মানে কৈ দিয়ে। সেই সেইবিলাক বস্তু আপুনি বিশ্ৱাস কৰে নে নাই?
এই এইবিলাক মই বিশ্বাস নকৰো জ্যোতিষী এষ্ট্ৰলজাৰ হওক এইবিলাক মোৰ বিশ্বাস নাথাকে। কাৰণ এ মই জানো যে নিজৰ উ মোৰ কৰ্ম মই ভাল থাকি দে মোৰ লগত চবেই ভাল হ'ব, মই যে আজি মোৰ কৰ্মই বয়া আৰু জ্যোতিষিক মানিলে নহ'ব। মই এইবিলাক মই না মই জ্যোতিষী নামানো। কব আপুনি চাকৰি পাব, আপুনি দুই বছৰৰ পিছত চাকৰি পাব। এতিয়া যে মই দুই বছৰ পিছত মোৰ কপালত লিখা আছে মই চাকৰি পাম। মই দুই বছৰ ধৰি এনেই ঘৰত বহি থাকো মই পাম জানো? চাকৰিটো পাবলৈ হলে মোক পৰীক্ষা দিব লাগিব, কষ্ট কৰিব লাগিব, পঢ়িব লাগিব ৰাতি ৰাতি মোক এই কৰ্মটো কৰিব লাগিব। এতিয়া মই পৰীক্ষাত যে বহিম মই যে লিখিম, ভালকে লিখিলেহে মই পাছ হ'ম।
হয় মোক মানে এনে এনে মানে মানে জতিশীল মানে আমাৰ মানে ওচৰৰে হয় তাৰ মানে মই মোক সুধিছিল মানে তোমাৰ মানে চাই দিম নেকি মই মই সেইটোয়ে ভাবি আছো মই চ আহ চাব দিলে মানে ভাল হ'ব নে বেয়া হ'ব আৰু যদি মানে জতিশীল মানে ব্ৱে বহুত কিবা কিবি
এ মইতো কম যে নেদেখাবই পিছত আপোনাৰ মনত কিবা এটা সন্দেহ সোমাই দিব যাব যিও কাম আপুনি কৰি আছিলে সেইটো এৰি চেৰি বহি আমি এটা চিন্তাত সোমাই যাব। এইবিলাক নুচোৱাই ভাল নিজে কৰ্ম কৰাই ভাল এইবিলাক চোৱাতছে
সেইটো আপুনিৰ পৰা জা জানিলো এতিয়া মানে ভাল হ'ল।
অ', এইবিলাক কিবা ক'ব নে আপোনাক? পিছত এটা টেনশন সোমাই যাব না আপোনাৰ কিবা এটা এনেকাই ক কৈ দিলে। অ', কিবা এটা ভালেই কথা কৈ দিলে এইটো আপুনি ভাবি থাকিব। আৰু নিজৰ কাম ধাম এৰি কিনে। দৰকাৰ নাই নিজৰ যি দৈনন্দিন জীৱনত আপোনাৰ যি কৰ্ম আছে সেই কৰ্মটো কৰি যাওঁক সেই কাৰ্যটো কৰি যাওঁক সেইটোৱে ভাল। কিন্তু এই জ্যোতিষী চোতিষী ৰেখাই কেনে নিজৰ মূৰত টেনচ আনিব নালাগে মোৰ হিচ
আপুনি আপুনি যদি ন নক'লে হয় এইটো কথা মইটো আজি মানে দেখালেও হয়। মানে তে জ্যোতিয়ীক মানে ক'লো হয়
নাই নাই নাই নাই নেদেখাব এইবিলাক, এইবিলাক কিন্তু বহুত মানুহে দেখায়। কিন্তু যিহেতু আপুনি অ' যিহেতু আপুনি মোৰ ফ্ৰেণ্ড হয় আৰু। মই আপোনাক মানে আপুনি মোৰ বন্ধুৱে আৰু মই আপোনাক ভালটোৱে বিচাৰিম। কাৰণে মই বিচাৰো যে আপুনি এইবিলাক এ নকৰাই। এইবিলাক দেখাব না এটা দুটা কথা ক'ব আৰু কি কি কথা ক'ব। মানে আপোনাৰ এটা নহয় এনেকা মানে এটা মানে মনত খুছ খুছনি এটা আহি যাব বুজিছে। মানে খোচ খোচ কৰি থাকিব মনত।
টো কিন্তু এইটো আ-আৰু আছে আপোনাৰ এইটো মো-মোবাইলতো আ মোবাইলতো মই দেখা পাইছো যে এষ্ট্ৰটক বুলি এটা কয় এপ এটা হয়। মানে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগে, সেইটো ডাউনলোড কৰি কি মানে নাম আৰু ত' দিলে তাৰমানানে চব কথা মানে কৈ দিয়ে আৰু মানে কি কেতিয়া কি হব? সেইটো এটা মানে কথা হ'ল নেকি সেনেকুৱা।
সেইটোৱেইটো সেইটো কি কথা হ'ল নেকি? আপুনি কৰিছিলে নেকি?
মই অ' এবাৰ কৰিছিলো মানে এবাৰ মানে ফ্ৰীতে আছিল। এই তেতিয়াই কৰিছো আৰু কৰিছিলো এবাৰ কৰিছিলো মোবাইলত মানে ফ্ৰী আছিল ন তেতিয়াই কৰিছো। মানে ফাৰ্ষ্ট ফাৰ্ষ্ট যেতিয়া মানে লগ ইন কৰি চাও, যেতিয়া আমি টো ডাউনলোড কৰো ফোন নম্বৰ লগন কৰো তেতিয়া মানে অলপ টাইমৰ কাৰণে মানে ফ্ৰী মিলে। এইটো মই ফ্ৰী ট্ৰায়েল মানে কৰিছিলো।
তাকো বহুত আগতেই কৰিছিলো। কি বা কৈছিলে একো মনতেই নাই।
এটা ফ্ৰী অ' এটা এক নে দুই মিনিটৰ ফ্ৰী পাই দেই ত্ৰিশ ছেকেণ্ডৰ নে এক মিনিটৰ এইটো ময়ো শুনিছিলো। কিন্তু মই আজিলৈকে চেষ্টাই কৰা নাই।
হয়, এনে মই এনে যেনেকুৱা ৰিয়েল জোতিয়ী কথা মানে সঁচা জ্যোতিয়ী মানে এ সিহঁতক মানে এ কে মানে দেখাই পোৱা নাই। মোবাইলতে সেয়াই কৰিছিলো।
ঠিক কৈছে কিন্তু। কিন্তু মই কেতিয়াও চেষ্টা কৰা নাই এইবিলাক।
আৰু চেষ্টা কৰিবও নালাগে এতিয়া, এতিয়াহে মই বুজি পালো আপোনাৰ পৰা। মানে আগলৈ মানে চেষ্টা কৰিলে মানে বহুত মানে এইটো মানে সন্দেহ হৈ থাকে এনেকুৱা এনেকুৱা। কোৱা মানে ভাব আহি থাকে।
হয়, সেইটো হয়, ঠিক কৈছে একফালৰ পৰা এক নিজে চেভ থাকাটো বেছি ভাল। আজিকালি মানুহে বহুত কথা কয় বহুত কথা বহুত ধৰণৰ কথাবিলাক কয়। চব কথাতেই যে আমাক চলিব লাগিব সেইটো কোনো কথা নহয় না। আমাৰ নিজৰ জ্ঞান বুদ্ধিৰে নিজৰ বিবেকেৰে আমি যি আমাক ধৰি লওক ভাল লাগে, সেইটো আমাক কৰিব লাগে হয় নে নাই?
উম হয়, সেইটো।
সেইটোৱেই কথা।
উম। উম, ভাল লাগিলে আপোনাৰ লগত কথা পাতি, আমাৰ সময়
দিয়ক আকৌ দিয়ক আপোনাৰ লগত ভাল লাগিছে আৰু কোনো দিন আপোনাৰ লগত কথা পাতিম দিয়ক। ঠিক আছে।